হেল্লো'?
হেল্লো'?
অ, কি খবৰ?
মোৰ ভাল তোমাৰ?
অ, মোৰো ভালেই দিয়া।
কি কৰি আছা?
অ, মই এনে আছো।
অ, হা
তুমি কি, তুমি কি কুৰিছা?
মই গ'লো যে মই এনে আছো।
অ', অ', আচ্ছা। ভাত, চাত খালা।
অ, ভাত অ, খালো দিয়া তুমি?
আহ, ময়ো।
অ, তাপি কি
বোলা আজি আমি আমি এ কি কয় গৰম বন্ধাত আমি ক'ত ক'ত ফুৰিব যাও, কি খাওঁ কথা পাতো বোলা।
গৰম বন্ধত
অ তুমি ক'ত ক'ত যোৱা?
মই মই সেনেকে মানে নাযাওঁ কেতিয়াবা কৰবাত কাম থাকিলে কাৰোবাৰ ঘৰত ফুৰিব গলো। আগতে স্কুলৰ প্ৰজেক্ট এতিয়া আছিল, সেনেকে ফ্ৰেণ্ডৰ ঘৰত যাওঁ প্ৰজেক্টৰ কাম লৈ কেনে।
উম উম উম সেইটোয়ে আৰু গৰম বন্ধত কি খোৱা?
গৰম বন্ধ কি খাওঁ? হেৰি আইচক্ৰীম খাওঁ।
আইচক্ৰীম অহ।
বৰফৰ পানী খাওঁ।
অ অ তাকে।
অ আৰু মন গ'লে কেতিয়াবা গাঁওত উৰি উৰি যাওঁ।
অ গাঁও তোমাৰ গাঁও ক'ত?
মোৰ গাঁও এনে, পাপাহঁতৰ হেৰি ঘৰ আছে তিহুত আৰু মাহঁতৰ পাঠশালা।
অ পাঠশালা।
অ।
আচ্ছা তুমি মাৰ গাঁও যাই ভাল পোৱা নে পাপাৰ?
হেই মই পাঠশালাত যায় বেছি ভাল পাওঁ।
অ মাৰ গাঁও।
অ অ।
এ
এপিনেই আছে আৰু কোৱা বাকী দিনটো কি কৰিলা?
অ', কম্পিউটাৰতে কৰোঁ দিনটো।
অ', টো আজি ৰা আ অ', বাপৰে এক ঘণ্টা এক্সট্ৰা
মানে হেৰি মানে কি এক্সেল টোৰ আৰু পুৰা লেঠা খতম কৰি থৈ আহিছোঁ। মানে নহ'লে আৰু পিছত যায় এদিন আৰু সেইটো কৰিব লাগিব। সেয়ে যদি আজি খতম হৈছে, আজিতে খতম কৰি থৈ আহিছোঁ।
উম, উম, ঠিকেই আছে, আৰু কি কয় বাক কি তোমাৰ কি কয়, কম্পিউটাৰ মানে কোৰ্চটো তোমাৰ কিমান মাহৰ?
মোৰ এনে ছয় মাহৰ, কিন্তু ৰেগুলাৰ এ ৰেগুলাৰ লৈছোঁ। টো সেইকাৰণে তিনি মাহত শেষ হ'ব বুলি কৈছে।
অ', তিনি মাহত শেষ হ'ব।
অ'।
আচ্ছা, এই সেইফালেটো ভালে অ', সেই ত', সেইটোওঁ হয় আকৌ তোমালোকৰ এক্সামও পাতিব।
অঁ'।
তাকে এক্সামৰ পেপাৰ থাকিব ন'তোমাৰ থিয়ৰি হাড্ৰেড মাৰ্কচৰ থাকিব। ফিফটি মাৰ্কচ প্ৰে্টিকেল।
অ', এতিয়া বাৰু মই পাওঁ বা কিমান ভগৱান জানে।
অ', সেইটোতো আৰু আমাক বা কি লিখিব দিব ন' তাক
অ'। অ', মইটো হেৰিম মই আজি গৈছিলো ম' মই পাহৰিয়ে গ'লো চ বাৰখনৰ কথা, মই সুধিম বুলি ভাবিছিলো।
অ', অ'। তাকেটো, চেম্পল পেপাৰ খুজিলে দিব পাৰে ন'।
অ', দিব পাৰে চাগে কাৰণ
তাকে
তুমি গ'লা নে আজি কম্পিউটাৰ ক্লাছ?
নাই, নাই, আজি মোৰ নাই, কালি আছে।
অ', ভালেই
মোৰ এদিন বাদে বাদে ন'।
অ', ৰেগুলাৰ কৰি ল'বা, নে ৰেগুলাৰ নকৰা নকৰে।
নাই ৰেগুলাৰ নকৰে, মানে গ্ৰুপ বেটছ থাকে ন'।
অ'।
মানে বেটছবোৰ মানে একেলগে কৰাই নাই তিন দিন, তিন দিন। সেইকাৰণে, কি কয়
আজি আকৌ মোৰ কাষৰটোই হেৰি বনাই আছিলে কোম্পেনী বনাই আছিলে, আকৌ মোৰ এইপিন এনে মোৰ লেফট চাইডে কোম্পনী বনাইছিলে মোৰ ৰাইট চাইডে হেৰি ডিজাইন কৰি আছে।
অ অ অ
মানে বেলেগ বেলেগ চব।
চব বেলেগ বেলেগ।
উম উম আমাৰ আকৌ যোন কেইটাত একে যোন কেইটা মানে ষ্টুডেন্ট আছে মোৰ বেচ্ছৰ চবকে এক
অ একেই সে-সেনে-সেনেকুৱা মানে কি পৰীক্ষাত ভাল।
পৰীক্ষা এয়া সেনেকে ছেম পেপাৰ দিয়ে নে নিদিয়ে মোক সেইটোও সন্দেহ লাগে।
হা?
পেপাৰ বা চেম হ'বনে নহয়?
চেমে হ'ব দিয়, চমে হ'ব। এইখন আৰু এই হেৰি এচি এচি স্কুল নহয় নহয়।
সেইটোও হয়।
উম।
তাকে, তাকে মানে কমটো দিলে ভাল আৰু মানে চাকৰি-ঠাকৰি পায় এ যাম।
অ মইতো ভাবিছো ইয়াৰে পিছতো আৰু কৰ্চ কৰিম মই।
অ কোনটো কৰ্চ কৰিবা? ডিজাইনিং?
এ দি চিয়ে টো কৰিম।
বেছিয়ে
নহয়, এ ডি চি এ, এ ডি চি এ
এ দি চি এ, অ'
অ', এতিয়াতো এ ডি চি এটো কৰি আছোঁ।
উম উম উম, বি চি এ
পিছত হেৰি ভাবিছো, এই দি চি এটো কৰিম।
অ', কৰিব পাৰিবা। উম তাকে, তোমালোকৰ কি কোৱা কোৱা, তোমাৰ কলেজটো খুলিলে তুমি কেনেকে টাইমটো মেনেজ কৰিবা?
মোৰ কলেজ খুলিলে, অ' আমাৰ ফ্লেক্সিবল টাইম হয়, হেৰি কি বুলিকে তাতে কৈ দিলে হ'ল খালি, যে মোৰ হেৰি চা চাৰে এঘাৰটাত আহিব নোৱাৰিম, মই তিনিটা মানত আহিম, তে তিনিটা বা চাৰে তিনিটা।
অ', মানে তুমি মানে, কলেজটো মানে কলেজৰ ক্লাছ-শ্লাছ কৰি তুমি যাবাগে?
অ', তেতিয়া সেইটো মতে মেনেজ কৰিব লাগিব।
অ' অ', সেইটোৱে ন, উম।
আৰু আৰু কোৱা বাকী আৰু বাকী কোৱা, কি কি-আজি কি খালা কম্পিউটাৰ ক্লাছত যোৱা সময়ত?
এই অ', হেৰি ভাত খাই আহিছোঁ, আম আৰু আলু পিটিকা ভাত।
অ', আম-আম মানে তোমাৰ ঘৰত থাকেই
মানে আমৰ চিজনটো, আম থাকেই এ হেৰি, কি দাম কমি যায় ন, ত' আম আনিয়ে থাকে।
অ' অ', ভালে, আৰু এতিয়া কি খালা ভাত?
এতিয়া-এ-এতিয়া কি খালো এতিয়া কি খালোঁ
অ', তোমাৰ মানে মোৰ নিচিনা, তুমিও পাহৰি যোৱা মোৰ নিচিনা।
অ' হেৰি এতিয়া ৰ'বা, দালি অ', দালি দালি দালি। দালি খালোঁ, আৰু দালি-দালিৰ লগত কিবা আছিল নেকি পাহৰি থাকিলোঁ।
চাগে চব্জি আছিল
কিবা কিবা আছিল-কিবা আছিল দালিৰ-দালিৰ লগত কিবা এটা আছিল কি আছিল, ৰ'বা, কলডিল নহয় কলডিল নহয়। দালি আৰু কিবা এটা আছিল, এ-মোৰ তৰকাৰীখন ৰান্ধিছি ছীল, তৰকাৰীখন নাখালোঁ, খালোঁ, মই যদি তৰকাৰী নাখালোঁ। কিবা এটা খালোঁ দিয়া। অ', কিবা এটা খালোঁ আৰু।
উম উম, ঠিকে আছে দিয়া, কাইলে তুমি এনেই কম্পিউটাৰ ক্লাছৰ পৰা আহি টোপনি মাৰা মানে?
হা?
কম্পিউটাৰ ক্লাছৰ পৰা আহি টোপনি ধৰেনে তোমাৰ?
অ', বহুত ধৰে, মই টোপনি মাৰি দিওঁ, ধৰিলেই মাৰি দিওঁ মই।
অ', আৰু ৰাতি-ৰাতিপুৱা কেইটাত উঠা, কম্পিউটাৰ ক্লাছ থাকিলে?
হা?
ৰাতিপুৱা কেইটামানত উঠা?
চাৰে নটা আঠটা আঠটাাতো নহয় আঠটা নহয় নটা চাৰে নটা।
অ, অ, আৰু যোৱা কেইটা?
মই দহটা চল্লিশ পঞ্চাছ আৰু যদি যদি হেৰি গাড়ীত যদি তে পাপাই খাব গ'লে তেতিয়া দহ এ এঘাৰটা দহ বা পোন্ধৰ মানত যাওঁ।
অ, অ, ঠিকে আছে মোৰ আৰু কম্পিউটাৰ ক্লাছো দহটাত থাকিলে একদম কাৰেক্ট দহটা ত' মই যাও আৰু চাৰে নটা মানত ওলাই।
উম,
উম, মানে ৰাতিপুৱাছ মই মানে মোৰ, কি কৈছা?
গোটেইখিনি বোলো খোজঢ়ি-খোজকাঢ়ি যোৱা ন?
মানে গুৱাহাটীত কলেজলৈকে খোজকাঢ়ি যাত আছত বাছত উঠোঁ।
অ, অ,
অ, সেনেকে যও আৰু। এ বেয়া ভাগৰ লাগে ইমান দূৰ।
তাকেতো, খোজকাঢ়িব মনে নাযায় মইতো বিচাৰো মোক এই খিনি যে আমাৰ হেৰি পাহাৰ খিনি যে, সেইখিনি মোক কোনোবা উঠাই আনক।
অ, ঠিকে কৈছে মইো চাই থাকো কোনোবা আছে নেকি।
নিব পাৰা মানু্হ।
উম, এই পাহাৰতটো কাৰানে বহুত দিগদাৰ হৈ গৈছে জানা? ইমান ডাঙৰ পাহাৰ মানে উঠিবই ইমান গম এই বৰ তটো আৰু বেছি দিগদাৰ।
সেইটোয়ো আৰু এতিয়া হাফ পেণ্ট পিন্ধি ক'তো যাবও নোৱাৰি।
অ, নোৱাৰি নোৱাৰি নোৱাৰি।
অ, নহ'লেতো হালফ পেণ্ট পিন্ধিয়ে গুছ গলো হয় কোনে ইমান হেৰি কি বুলি কৈ গৰম খাই থাকে।
তাকেতো। আৰু বাকী তুমি দিনতটো কি কৰি থাকা? দিনটো কম্পিউটাৰ ক্লাছৰ পৰা আহে কি কৰি থাকা?
শুই যাও তাৰে পিছতে উঠো। তাৰে পিছতে তাৰে পিছতে মুখ হাত ধুওঁ চাহ খাওঁ। চাহৰ নাস্তাটোহে খাওঁ চাহটো কেতিয়াবা, এ তাৰ পিছ অ, স সেনেকে যাই যাই হেৰি মাহতে চিৰিয়েল চাই মাহ তৰ লগত মই বহি যাওঁ।
মানে বহি যাওঁ নাচাও মই।
অ, অ, অ।
সেনেকে এই
এই এনে ভালেই লাগিছে কথা পাতি তোমাৰ লগত। আৰু বাকী চাগে অ, কি কয় এতিয়াতো কিমান গৰম দিছে ৰাতি মানে গধূলি মানে চাৰিটা চাৰিটা নেকি পাঁচটা ছয়তা মানত অলপ মানে ৰদটো কমিব আৰু।
অ, ৰদতু কম এ, প চাৰিটা পাঁচটাত নকমে আজিকালি সাতটা ন চাৰে ছয়টা মানতহে কমে।
অ ঠিক কৈছা।
এতিয়া ৰ'দতটো অ, অ, অ দিয়া দিয়া দিয়া।
দিয়া ঠিক আছে।
অ'।